অ' হেল্ল'?
অ' শুনিছা নে?
অ' শুনিছো শুনিছো কোৱা?
অ' তাৰপিছত আজি আকৌ আৰম্ভ কৰোঁ আমাৰ
উম' এ অল অতীতৰ অ' অতীতৰ বিষয়ে কোৱা অলপ।
কোৱা মানে মইতো, ইমান বেছি এইবোৰ এডুকেশ্যনৰ হেৰিতো ত বহুত দিন হৈ গ'ল এৰা, তথাপিও
কোৱা?
আমাৰ অসমখন অসমখনৰ বিষয়ে অলপমান
অ অসম অ অ অসম হিষ্ট্ৰী
অ হয়
মানে কি জানিব বিচাৰা এতিয়া
একচুৱেলি প্ৰথমটো আমাৰ অসমখনৰ নাম কি আছিলে প্ৰাগজ্যোতিশপুৰ
প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ আছিলে
কামৰূপ ন অ তাৰপিছত সেই সময়তো আমাৰ এইটো ৰজা দিনৰ তেনেকুৱা কাহিনী আছিলে ন
আছিলে আছিলে ৰজা আছিলে অ
উম কোন আছিলে প্ৰথম ৰজাটো
এইটো ঐতিহাসিক ৰজা বুলি ক'লে মানে এনেকেতো মহিংস দানৱ আছিলে তাৰপিছত নৰকাসুৰ আছিলে ভগদত্ত এইবিলাকে আছিলে নাম
অ। মহীয়ম প্ৰথম ৰজাটো এনেই আমি য'ত লিখা মানে হেৰিয়ত! পাও মহিংগ দানৱৰ কথা প্ৰথমতে পাওঁ হয় নাই ‌
অ তাকে পাওঁ সংস্কৃত সংস্কৃত ভাষা এইবিলাকতো তাৰে নামে আছে।
অ হয়, হয়! মানে আমি যদি পৰীক্ষাত আহে, আৰ্লেষ্ট কিং! কোন আছিলে বুলি, কলে মানে তাৰ নামে ক'ব লাগিব!
তাৰ নামে ক'ব লাগিব উম তাৰপিছতে নৰকাসুৰ আহে, ভগদত্ত আহে এইবিলাকে আহে
অ, এতিয়া আমাৰ হেৰিটো মানে কি বুলি এনেই। জনাজাত আছিলে আমাৰ অসমখন।
তেতেতিয়াতো আমাৰ আ প্ৰাগজ্যোতিষপুৰ আছিলে। সেইটো সময়ত তাৰপিছতহে অ তেনেকে আছিলে পাছতহে এই কামদেৱ। কামদেৱৰ পৰাই সেই কামৰূপ হল, বুলি মানে কোৱা হয় তাৰমানে।
অ, অ, অ, অ‌। আচ্ছা, আচ্ছা।
অ বাকী এই ভগদত্তৰ কথা, আহে ভগদত্ত কিবা হাতী আছিলে কিবা। ভানুমতি।
উম, উম ভা ভানু্বতিক যেনেকে
আছিলে ভগদত্ত হেৰি এ কোন আছিলে এনেই
ভগদত্ত নৰকাসুৰ পুত্ৰ আছিলে আক
অ নৰকাসুৰ পুত্ৰ আছিলে ন।
নৰকাসুৰ পুত্ৰ আছিলে আৰু সেই ভগদত্তৰ জীয়েককে দুৰ্যোধনে বিয়া পাতিছিলে ভানুমতি।
দে হয়, হয়, হয় অ।
সিও যুদ্ধত। সেই কুৰুক্ষেত্ৰ যুদ্ধত তাৰো নাম আছে ভগদত্ত গৈছিলে, যুদ্ধ লাগিবলে তাৰপিছত মহাভাৰতত মানে লিখি থোৱা আছে, উম। এইবিলাকে আৰু এই ইণ্ডিয়ান হিষ্ট্ৰী। আৰু আছাম হিষ্টি এইবিলাক অলপ সন্তোষ আছে বুলি ক'ব পাৰি আও।।
অঁ, অঁ ভগদত্তকৌ হেৰি যুদ্ধত তাতে অ- অৰ্জুনে মাৰিছে।
অঁ, অঁ, অঁ যেতিয়া মাৰিছিলে কুৰু ক্ষেত্ৰত।
কুৰুক্ষেত্ৰত হয়, হয়।
বাকী এ বাকী আৰু?
অঁ।
কোৱা, কোৱা?
আৰু বাকী এই আমাৰ গ্ৰীষ্ম কিবা এজন আছিলে যে শদিয়া ৰজা। ভীষ্মষা বা ভীষ্ম বুলি কোৱা হয় তাক।
অঁ, ভীষ্ম, অঁ- অঁ।
অঁ, তাও -তেওঁ মানে শদিয়া - ৰজা আছিলে তাৰ সি শদিয়াত মানে ৰাজত্ব কৰিছিলে, তাৰ বিয়াৰ -
অঁ, এই সেই সময়তে আছিলে ন আমাৰ মানে সেই যোন বুকিং আছিলে।
উম, উম।
আমাৰ শদিয়াত তেতিয়া সেই আছিলে অঁ, আচ্ছা- আচ্ছা‌। বিষ্ফংকৰ কথা ইমান বেছি- মই নেজানো মানে তাৰ কোন আছিলে? ভীষ্মকে একচেলি- অঁ, হেৰি- তাৰ জীয়েক, জীয়েক -জীয়েকৰ নাম হেৰি আছিলে নেকি?
ৰুক্মিণী আছিলে। আহ যিহেতু - ৰুক্মিণী আছিলে।
তাক হেৰিয়ালৈ বিয়া দিছিলে চাগে!
অঁ -অঁ -অঁ।
কি এইটো চিচু পাল নেকি? হ, ন- নহয়, নাই -নাই, ন, অঁ।
এনে চিচিপালা বুলি কয় ইয়াত কিন্তু এনেকে কৃষ্ণই হেৰি কৰিছিলে বুলি কোৱা হয়।
আচ্ছা, আচ্ছা, অঁ। অঁ, মানে হেৰিয়ক ভীষ্মকে দিব বিচাৰিছিল নেকি? কিন্তু নাই চিচু পালকে মানে কি-
মানে-
সেইটো বস্তু মই কনফিউজ অলপমান।
শ্ৰীকৃষ্ণই বিয়া কৰিছিলে ৰক্মিণীক।
অঁ, শ্ৰীকৃষ্ণই তো বিয়া পাতিছিলে, তেওঁ শিশুপাল কোন আছিলে?
মানে- শ্ৰীকৃষ্ণ মানে ভীষ্মই বিচাৰিছিলে তাৰমানে চি- চিচু পালে বিয়া পাতক বুলি। কিন্তু ৰুক্মিণীয়ে কিন্তু ৰুক্মিণীয়ে কিন্তু অঁ, হেৰি কৃষ্ণকে ভাল পাইছিলে তাৰমানে।
তাকহে ভাল পাইছিলে।
এইটো মানে, কিছুমান কথা লিখি থোৱা আছে আৰু।
উম, উম। কিন্তু তাত ক কি কাহিনী আছিলে সেইবোৰ-
যিবিলাকে ভালকে পঢ়ে সেইবিলাকে গম পাব।
উম, হয়- হয় -হয়।
ভীষ্ম এইটো- চুতীয়াসকলৰ লগত কিবা এটা আছিলে বুলি কোৱা হয় মানে চুতীয়া না কি! চুতিয়া বুলি কয়।
অ', সিহঁতে কিং মানে অ', তাকে মানিছিলে চাগে ন', আমাৰ চতিয়া এই খিনিয়ে চতিয়া খিনি।
উম। নে বানা, বানা চোৰৰ কথা জানা নেকি তুমি?
মানাছৰ কথাটো তাৰ সেইটো সময়ত হেৰিয়ত আছিলে চাগে। শোণিত শোণিতপুৰ যে।
অ', শোণিতপুৰ অ', মই অলপ জানিছিলো বাৰু পাহৰিছো অলপ মনত পেলাইছোঁ বাৰু। এই বানাচোৰ মানে বান ৰজা বুলি কোৱা কোৱা হয় তাক বান ৰজা।
অ', বাণৰজা।
উ, সেইটো ক সময়সাময়িক ৰজা আছিলে তাৰমানে নৰকাসুৰৰ সময়সাময়িক ৰজা আছিলে।
অ'।
অ', বুলি কোৱা হয় তাক, মানে সমসামৰিক।
অ', আচ্ছা আচ্ছা, অ'।
তাৰ জীয়েকৰ নামো আছিলে ন কিবা কি বুলি আছিলে।
অ', উচা বুলি আছিলে হয়।
অনিৰোদ্ধই বিয়া কৰাইছিলে নে কি, বিয়া যে হল, মই এনেই পঢ়িছিলো বাৰু
উম।
অনুৰদ্ধৰ নে কি নাম তেনেকে
ন বিয়া পাতিছিলে, হা।
অ', অ', উষাক বিয়া পাতিছিলে অনোৰুদ্ধ। হয়, অনোৰুদ্ধই আছিলে মানে শ্ৰীকৃষ্ণ এজন মানে পুতেকৰ বা কিবা নাতি
অ'।
অলপ চলপ মনত আহিছে বাৰু।
উম।
তুমি কোৱা আকৌ তাত আকৌ উশাৰ লগৰ আছিলে, লগৰি আছিলে নহয় কিবা চিত্ৰলেখা নে কি নাম।
চিত্ৰলেখা বুলি আছিলে ন। ইমান ভালকে নাজানো মই যে
এ অলপ গম পোৱা নাযায় আকৌ।
অ'।
হয় বাৰু, তাৰপিছত হেৰি আমাৰ চুতীয়া যেনেকে এতিয়া একে সময়ত হেল্ল'।
অ', শুনিছো শুনিছো কোৱা।
অ', চুতীয়াসকলৰ মানে তেতিয়া এই মানে আমাৰ শদিয়াৰ ফালে হেৰি একচুৱেলি মেইন জেগা হেৰি আছিলে ন।
উম উম, সেইটো সেইপিনে আছিলে সিহঁতৰ সাম্ৰজ্যটো।
সাম্ৰাজ্যটো আছিলে।
উম।
সেই সময়ত কি আমাৰ মৰাণ আমাৰ হেৰি খিনি যেনেকে আমাৰ আমিতো আমি এই কি বুলি কয় সেই ফালৰ পৰা অহা নহৈছিলে জানো? আমাৰ যোনবোৰ এ মৰাণ মানুহখিনি। অঁ পূৰ্বপুৰুষ ত আমাৰ সেইটো চাইড নহয় এইটো চাইডে হ'ব ম্যানমাৰ চাইডৰ পৰা নেকি?
অঁ ম্যানমাৰ চাইডৰ উম হয় হয়। ম্যানমাৰ এইবিলাকৰ পৰাই আমাৰ চাইনা ম্যানমাৰ এই বিলাকৰ পৰাই মানে, আমাৰ পূৰ্বপুৰুষ সেইবিলাকেই আছিলে বাৰু।
অঁ।
উম। আৰু প্ৰথমতে আমাৰ ইণ্ডিয়ান হিষ্ট্ৰি চাব গ'লে ব্ৰমন ডাইনেষ্টি আহে, ব্ৰমন ডাইনেষ্টিৰ বিষয়ে অলপ কিবা জানা নেকি?
অঁ ব বৰ্মন ডাইনেষ্টি ন। অঁ এইটো আছিলে আমাৰ প্ৰথম অঁ তাতো আছিলে বহুত কেইজন হেৰি কিং।
অঁ বহুত কেইজন ৰজা আছিলে বহুত
প্ৰথম যোনজন আছিলে যেনেকে এতিয়া বৰ্মন ডাইনেষ্টি ফাউণ্ড কৰিছিলে পুষ্য বৰ্মন নে কি আছিলে ন?
অঁ অঁ পুষ্য বৰ্মন আছিলে।
অঁ তাৰ নামো আছিলে টাইটেল আছিলে, মোৰ অলপ মনত পৰিছে। মহাৰা মহাৰাজা ধীৰাজ নে কি বুলি। তাৰ নামটো এনেই মানে টাইটেল পাইছিলে।
উপাধি দিছিলে।
অঁ।
আৰু মানে পুষ্য বৰ্মনক কোৱা হৈছিলে নহয়, এই সমুদ্ৰগুপ্তৰ সমসামিক ৰজা বুলি কোৱা অ সেইটো সময়ত তাৰমানে আলাবা এই বস্তুটো মানে এলাবাহাত মানে শিলালিপিত পোৱা গৈছিলে তাৰমানে।
এলাহবাদ অঁ য়েছ, উম উম।
সিহঁতি মানে এটোৰ মানে সিতি ৰজা বিলাক কানেকচনটো থাকেই। তেতিয়াৰ দিনত যদিও মানে নেটৱৰ্ক নাই আছিলে বা ডিজিটেল নাই আছিলে
উম। আচলতে অ নেটৱৰ্ক নাছিলে হেৰি নাছিলে, এইবোৰ মানে গম পোৱা নাছিলে এইটো কি পিছত গম পাইছিলেগে আৰু সিহঁতে। এ কিছুমান বস্তু লিখা মেলাৰ পৰা আমি এতিয়া পঢ়িবলে পাইছো বা গম পাওঁ।
এতিয়া শিলালিপি বিলাক থাক থাকে দে কিছুমান প্ৰসসি প্ৰসস্তি থাকে শিলালিপি থাকে। বাকী এনেকে ভ্মণ ডাইনেষ্টি এনেই মানে শক্তিশালী ৰজা বুলি, শক্তিশালী ৰজা কাক কোৱা হয় জানা নেকি?
অঁ সেইটো সময়তো হেৰি আছিলে চাগে, উম ভাস্কৰ বৰ্মন মেইন নহয়ছিলে জানো?
হয় হয় ভাস্কৰ বৰ্নে ভাস্কৰ বৰ্নে এজন ভাস্কৰ বৰ্মন জনে হৈছে মানে ভমণ ডাইনেষ্টী একেবাৰে শেষৰজন ৰজা আৰু সি মানে শক্তিশালী ৰজা আছিলে, আৰু শেষৰ জনো আছিলে তাৰমানে।
অঁ। শেষৰজনো আছিলে হয়, সি চাগে বহুত বছৰ ৰাজত্ব কৰিলে নেকি নে
কৰিলে মানে বহুত বছৰে ক
কমছে কম ফিফটি, ফিফটি এইজ ওপৰত মানে সি চাগে।
অ কৰিলি। কুমা ভাস্কৰ দিনতে মানে কিবা কিবি চাইনা অ মানে
অ সেই হিউমেন চাং চাইনিজ আহিছিলে। নাই হিঙেংচাং আহিছিলে সেইটো সময়ত
অ অ ইমান ভালকে মনত নাই তাৰমানে শুনা না লাগিছে অলপ ৰিপিট কৰিলে গম পোৱা যায়।
অ হয় আৰু সেইটো সময়ত কি আছিলে এখন কিতাপ তামৰূপা হেৰিয়ে বিষয়ে লিখিছিলে যে চি উ কি নে কি বুলি আছিলে?
অ চি উ কি অ এইটো কিহৰ ওপৰত লিখিছিলে কামৰূপৰ ওপৰতে লিখিছিলে অসমৰ বিষয়ে
কাম কামৰূপৰ অ বিষয় আহ ওপৰতে আহ, উ উম। তেনেকে পাইছিলো এটা সময়ত আমি।
সেইবিলান মানে মাজে মাজে ৰিপিট কৰি থাকিব লাগে, তেতিয়াহে গম পোৱা যায়।
গম পোৱা যায় উম।
কুমাৰ ভাস্কৰ বৰ্মনে মানে তেওঁ সৰু কালতেই মানে সি মানে ৰজা হৈছিল যে
মানে শাসনধাৰ পাইছিলে যে। সেইটো কাৰণে তাৰ কুমাৰ ভাস্কৰ বৰ্মন হেৰি কৰা হয়।
অ ইয়েছ ইয়েছ ইয়েছ কুমাৰ ভাস্কৰ বৰ্মন ন?
উম। তাৰ বিষয়েতো পঢ়ি থোৱাটো ভাল তাৰমানে, এনেই কিছুমান একজামত আহে ন, এ কিছুমান এ পি চি বা এ ডি আৰ ই এইবিলাক কত আহে।
অ অ উম।